হেল্ল'
হেল্ল' শুনিছ নাই
অঁহ এতিয়া শুনিছোঁ
অহ কি কৰি আছ
সেই এনেই বাহিৰৰে আছোঁ তই কি কৰি আছ
এহ খুড়ীৰ হেতৰ ঘৰত আছিলো মই
কিয়
আহি পিনে এতিয়া বিছনাত পৰিছো।
অ অ। সেইকাৰণে ভিতৰত থকা নাৰ সেই সব চিঞৰ বাখৰ কৰি থাকে, কোনোবা এটা সেই পতককে কিবা এটা কৰি দিব, সেইকাৰণে বাহিৰতে ওলাই আছোঁ।
অঁ অঁ অঁ বৰষুণ দিছে নাই তাত?
বৰষুন নাই দিয়া।
অঁ ঘৰত বোলো অথোনি হেৰি বা ওচৰলে গৈছিলো মানে পইচা পাবও আছে বাৰ পৰা।
তাৰপিছত বা গ'ল এই বাই মোক ধাৰলে লৈছিলে।
অ।
তাৰপিছত বাই গল তোৰ মাটি ৰোবলে এই সহুৱেকৰ ঘৰৰ। তাৰপিছতে সেই তাকো মাটি ৰুইছে সেই অৰুণাচলৰ সীমাটো একদম তাত। তাৰপিছত তালে গ'লো তাৰ গৈ পেলাই বহিলো এঘন্টামান। আৰু পইচা আজি নহ'ব বুলি ক'লে তাৰপিছত অথুনি তই তেতিয়া মই আহি থাকোতে তই ফোন কৰিছিলি।
কিমান লৈছিলে?
এ বেছি নহয় পোন্ধৰশ টকা।
অ।
তাকো মোৰ নিজৰ পইচাও নহয়, দত্ত পৰা লৈ দিছিলো মই।
অঁ।
তোৰ তালে যোৱা কিমান দিন হ'ল ঔ? তালে যোৱা কিমান দিন হ'ল তোৰ?
ছয় তাৰিখে আহিছোঁ।
ছয় তাৰিখে আজি কে তাৰিখ?
আজি বাৰ তাৰিখ।
দিন হল।
সপ্তাহে হ'ল।
উম।
যোৱা দেওবাৰে আহিছিলো এইটো দেওবাৰ হ'ল।
অঁ খোৱা বোৱা কৰিলি নাই?
খোৱা বোৱা এতিয়া নাই কৰা, দুপৰীয়া ভাত খালোঁ। তাৰপৰা আজি শুলো শুই পেলাই উঠিছোঁ হে, বহুত সময় হোৱাৰ নিচিনা লাগি আছে।
অ অ, তহঁতি হোষ্টেলত আছ নে ক'ত আছ?
অঁ অঁ অঁ।
তহঁতি খালি নেকি?
নাই বনাই আছে।
অঁ।
ভালেই ভালেই।
তোৰতো তাৰ পৰা হলে এমাহ, পথাৰ আমাৰ পথাৰ খেতি হোৱাই নাই।
কি কলি? অঁ।
তো তইতো এমাহৰ পিছতহে আহিবি।
অ আঠাইছ তাৰিখে এৰি দিম বুলি কৈছে এইবাৰ।
আঠাইছ তাৰিখ আজি বাৰ তাৰিখ হৈছেহে।
আজি বাৰ তাৰিখ আৰু
আৰু ষোল্ল দিন। বাকী খবৰ কচোন।
খবৰ ভালেই আৰু কিনো, গোটেইখন খজুৱতি হৈছে আছে পানীবোৰ লেতেৰা।
খজতি?
এই পুৰা
অ হেৰি আছে পানী চেঞ্জ হৈছে যে।
পানী চেঞ্জ হৈছে ইয়াৰ পানী বিলাক ধেৰ আইৰণ আছে।
আইৰণ
উম।
তই তেজপুৰ নহয় জানো?
তেজপুৰ অ।
অহ।
তোমাৰ এই মোৰ মই এই মোৰ গাৰ্লফ্ৰেণ্ড মানে হেৰিটো কেটলাতহে হেৰি কৰি আছে ন,
হম
তাৰপিছত তেহেঁতৰক কিবা হেৰিয়ৰ কাৰণে এক্সপিৰিয়েঞ্চৰ কাৰণে হেৰিয়ে নিছিলে তোৰ তেজপুৰ নিছিলে হা,
তাত হ'ল বাৰু যোৱা দিন, তাত মানে এমাহ এমাহ থাকিবলগীয়া হৈছে।
উম।
একেই তোৰ নিচিনা একেই অৱস্থা আছিলে, তাত খোৱা-বোৱা ভাল নাই দিন নিদিলে হেনো। পানী ভাল নহয় বোলে।
হম। এই পানীটো কাৰে বৰ বেয়া, খোৱা পানী নিদিলেও খজুৱ খজতি গৈছে মানে গোটেইখন।
অ। তৰপা সদায় ফোন কৰি পিনে মোক ক'ব মই ঘৰলৈ যাওঁগৈ, ঘৰলৈ যাওঁগৈ কৈ থাকে।
হু হু এ পৰিৱেশটো নিমিলা হৈ যায় যে।
উম।
সেইটো কাৰণে বা চলি ইয়াত
তাক বা ছোৱালী ঘৰতে আছে অ।
উ কি ক'ব লৈছিলি?
তাকো আজি কাজিয়াই হ'ল,
কেলে?
এহে কি কওহি
এই হেৰি হ'ল, মই মোক, মানে মোক মানে ৰাতিপুৱা ফোন কৰিব কৈছিলে কালি ৰাতি, মানে তাই এই আঠটা বজা পা মানে ডিউটি আছিলে। মোক ফোন কৰিব কৈছিলে মানে তোৰ ধৰি লওক সাতটা চাৰে সাতটামান বজাত। মই- মই শুই উঠিছোহে এঘাটা বজাত টোপনি গুচি গলো গম নাপাওঁ কালি ৰাতি শুইছো চাৰিটা বজাত।
উম'
এই তাপিছত সেইখন বিয়াত কাজিয়া তাপিছত- কৈ হ'লে ৰাতিপুৱা ফোন নকৰিলেওতো- অঁ মোৰ দুটা বজাত মোৰ ডিউটি খতম হ'ব- তেনেকে বুলি ক'লে মানে ডাইৰেক্ট কোৱা নাই মানে ফোন কৰিব লাগে বুলি। তাপিছত ফোন নকৰিলোঁ। ফোন নকৰিলো তো চাৰিটামান বাজিলে ফোন নকৰালে ৰাতিপুৱাটো নকৰিলো নকৰোলোৱেই। এই আবেলিও নকৰিলো তাপিছতে এতিয়া কি কাই যিয়া আকৌ। যাক কোন কোনজনী আছে যে সেইজনীৰ লগতে কথা পাতি থাক কিবা কিবি কৈ- তা আজি ফোনটো চাবমিট দি দিলে হবলা।
মাইকীয়ে নিদিয়ে নেকি।
নিদিয়ে এনেই ৰাখি থৈ দিয়ে ফোনটো আজি চাবমিত দি দিলে।
তেতিয়া হ'লে ৰাতিপুৱাই দিব চাগে আকৌ।
নাই নিদিয়ে আও একেবাৰে এসপ্তাহ হলে বন্দী আও অহা দেওবাৰেহে পাব।
কেলে?
আঁ তেহেঁত ফোনটো দেওবাৰে দেওবাৰে হে দিয়ে। মানে তাই ফোনটো মানে ম মনে মনে ৰাখি থৈছিলে। তাছত- ৰাখি তেয়াহ'লে মানে সদায় ৰেগুলাৰ পাই মোবাইলটো ফোনটো মনে মনে ৰাখি থৈছিলে যে। ৰেগুলাৰ কথা পাতোঁ। এতিয়া যে চাবমিট কৰি দিলে নহয় এতিয়া নাপায় আও অহা দেওবায়েহে পাব।
উম'
ধেই নতংগীও এইখন।
এইবিলাক হোষ্টেলবিলাক তেনেকুৱা থাকে আও।
মই নাজানো গান্ধীয়ে ফোন চোন কৰে নাই।
অ গান্ধী কালি হেৰিজনীয়ে মোক মেছেজ কৰিছিলে ব্ৰেকআপ হল বোলে কালি। পইচাটো মোক দিছে তাৰ মই গান্ধীক ক'লো এইবোৰ যি টি হেৰি কৰি নাথাকিবি বোলো বাদদে মেছেজ ৰিপ্লাই কৰি নাথাকিব বোলো।
কা কা ব্ৰেকআপ হল। কা কা ব্ৰেকআপ হ'ল।
গান্ধী ভাগ।
সেই গান্ধীৰ ভাগ ব্ৰেকআপ হল। গান্ধী ব্ৰেকআপ হল।
উম'
কি ক তই।
কালি ৰাতি দুদিন হৈছে হেনো নাজানো কি কথা এতিয়া আকৌ পইচাটোটো আমপা খুজি ললে।
অ তাই ভাগ পইচা তাই খুজি ললে নেকি।
গান্ধীভাগৰ পইচা আছিলে, ব্ৰেকআপ হ'ল পইচাটো মোক দি দিছিলে সি মই যেতিয়া তাক- সন্দেহ সি মোক- কৈছে ব্ৰেকআপ হল বোলে সেইকাৰণে পইচাটো দি দিছে বাৰশ টকা আছিলে এঘাৰশ পঞ্চাশ টকা দিছে।
অ অ গান্ধীক মানে ডাইৰেক্ট দিয়ানাই তোক দিছে পইচাটো।
অঁ তাৰপৰা মোক কৈছে হেৰি তাই- তাৰ তাত দিলে কাউটৰ পইচাটো কাতি থয় বোলে সেইকাৰণে মই তোমাৰ তাত দিছো তোম তাত দিছো সি খোজিলে দি দিবা।
অ অ, হয় নানি সি পা হয় নানি সি সেই, বিয় খাই পিনে বহি আছেগে পিছফালে পথাৰত।
উম,
তাৰপিছত তাৰ মাইকে মোক মেছেজ কৰিছে ইনষ্টাগ্ৰামত দেই ৰাজীৱ তোমাৰ লগত আছে নেকি। মই বোলো নাই নহয় তাৰপিছত অকণমান দে পিছৰ ললিতে ফোন কৰিছে বোলে ৰাজীৱ আছে নেকি গান্ধী আছে নেকি তোৰ ওচৰত মই কৈচো নাই নহয়। সি হেনো বিয়াৰ খাই পিনে সি পথাৰ মাজত বহি আছে সি, বিৰা ত পাগলা মানুহ দেই ই,
সি যেনেকুৱা ছোৱালী পাইছে তেনেকুৱা ছোৱালী ক'তো নাপায়।
তাকেহে আমি তেনেকুৱা পাব লাগিছিলে কৈছো নহয়।
সি নিজে বনালে সেইজনী তেনেকুৱা এতিয়া বহুত ভাল ছোৱালী আছিলে সেইজনী।
তাকে। এ তোৰতো ভালেই মোৰ ভাগত তই পাগলেই হৈ যাবি মোৰ ভাগ জনী কথা শুনিলে। মানেতো হজম নহয় মানে মোক খঙে উঠিবতোৰ ভাগ।
উম,
এনেকুৱা কিছুমান কথা কৈ দিয়ে মানে। জানি বুজিয়ে কয় নে নে কিয়ে নে নোজানিয়ে কয় মই একো পাত্তা নাপাও এনেকুৱা খং উঠে,
সেইটো জ্বতেতো কাজিয়া হয় মোৰ বেছিভাগ।
এইবিলাক থাকেই আৰু
এ বহুত খং উঠে অ কথা পাতিছ পাত কি মানে, তই আজি যেনিবা মই যেনিবা টোপনি দেৰিলেকে, ক'লো কাৰণে মই যে ফোনটো নকৰিলো সেইটো কিবা কথা হ'ল নেকি বাও, সেইটো কাৰণে কাজিয়া লাগিবলগীয়া কিবা কথা নকিব মই ভালকে কৈছো মই বোলো টোপনি গলো। সেইটো কাৰণে মই ফোনটো কৰিব নোৱাৰিলো নাই নুবুজে। মোৰ ঘৰৰ মানুহৰ বাহিৰে বেলেগে বুজি পোৱা মানুহেই নাই কিবা কিবি। অ বৌ মই পাগল হৈগৈছো আবেলি তাইমত ফোন কৰিছে।
হে
মোৰ মা চাটা বেয়া হৈ গৈছে তেনেকে গাবলৈ ললে যেতিয়া মোৰ আৰু বেছি খং উঠি গ'ল মই, ইমান ধুনীয়া কে বুজাই আছো মই বোলো চা মই বোলো। কালি ৰাতি শোৱা দেৰি হ'ল সেইকাৰনে বোলো মই, এঘাৰটা বজাত সাৰ পাইছোহে তাৰ পিছত উঠি পিনে ভাতকেইটা খাই পিনে বোলো। তই কলিযে দুটা বজাত মোৰ ডিউটি খতম হ'ব তাৰপিছত, মই বোলো মানে তোক ফোন কৰিছো, দুটা বাজি গ'ল তেনেকুৱাত ফোন কৰিছো তেতিয়া মানে কাজিয়াখন। মই ফোন কৰিছোঁ কৈছে বোলে। নালাগে তই ফোন কৰিবলৈ যাৰ লগত কথা পাতি আছ পাতি থাক। কি কি অ বৌ মাথা বেয়া হৈ গ'ল মোভাগ তাপা ফোনটো কাটি দিলো। তাৰ পিছত ফোন চোন নাই কোৱা তাই বহুত টাইম নাই কৰা আকৌ অকণমান দেৰি তাৰ পিছত আকৌ কৰিলো মই। তাৰপিছত আকৌ একেখিনি কথাকে গাব ললে ফোন চাবমিট কৰি দিম। কথা নাপাতো ঘৰৰ মানুহৰ লগত কথা পাতিম কোনেও বুজি নাপায়। আকৌ একেখিনি গাব ল'লে মোৰ মাথা বেয়া হৈ গ'ল। ফোনে নকৰিলো, নকৰিলো, নকৰিলো, এতিয়া ফোন অকমান আগত ফোন মাৰিছে আজি, ফোন চুইচত অফ। ক। হেল্ল'। হেল্ল'। হেল্ল', হেল্ল'।